কি কৰি আছা।
এনেই বহি আছো। তুমি কি কৰিছা।
নাম কি তোমাৰ?
হা
তোমাৰ নাম।
মোৰ নাম? মোৰ নাম পায়েল।
পায়েল বুলি মাতিম?
অঁ
অ ইয়াতে কাজল বুলি আহিছে মানে।
হা?
ইয়াতে কাজল বুলি আহিছে।
নহয় পায়েল হে।
পায়েল। অ মোৰ নাম বিয়া হয়।
আচ্ছা।
কি কৰি আছা?
এনেই বহি আছো। তুমি?
ময়ো বহিয়ে আছো গৰমত কি কৰিম আৰু।
অ ইমান গৰম দিছে ন?
বহুত গৰম দিছে। কোৱা পিছে কিবা খালা?
অ' খালো।
কি খালা?
মই পেটিজ খাইছো।
বাাহ ৰাতিুৱদে ভে দিছ খাই লা
নাই মই কলেজ গৈছিলো যে। পিছত তাৰ পৰা খাই আহিলো।
অ পদা অ
হা কি কোৱা?
কি কিবা আছিলে নেকি কলেজত?
কলেজত অ আজি ফাংচন আছিলে এটা। ফাংচন আছিলে অ। ত তাতে হ'ল আৰু প্ৰগ্ৰেম ভালেই হ'ল এনজয়মেণ্টোটো হ'ল। পিছত আমি থা কিলোঁ অলপ।
অ কিহৰ কিহৰ ফাংচন আছিলে?
ফাংচনটো মানে ফেৰৱেল আছিলে।
অ অ।
আমাৰ চিনিয়ৰ বিলাক কৰ ফেৱাৰৱেল আছিলে। বেছি টাইম কৰিব দিয়া নাই মানে, এক্সাম চলি আছে যে।
অ অ কাৰ ছেকেণ্ড চেমৰ ন
অ তাৰ কাৰণে মানে হুলস্থুল হব ন। সিহঁতৰ প্ৰব্লেম হ'ব তাৰ কাৰণে।
ফাংচনটো ফিলডত নে?
নাই ডিপাৰ্টমেন্টত কৰিছিলে।
ডিপাৰ্টমেণ্ট।
অ ফিলডতলে আকৌ প্ৰব্লেম হব ন এক যাৰ যাৰ চলি আছে। আকৈ এডমিছন চলি আছে।
অহ এডমিছন হৈ গল ন।
হা
স্পত এডমিশন ডিগ্ৰী হৈ গ'ল নেকি হ'ব?
নাই হোৱা হ'বহে স্পট এডমিচন জুলাইৰ লাষ্টলৈকে পাব আৰু চাগে
দেৰি আছে তে
উম।
আমাৰ আমাৰ কলেজটো কেতিয়াবা হয় এডমিচনতটো হৈ গ'ল। এতিয়া স্পৰ্ট কেতিয়া হয় নাজানো আৰু।
আহ।
এক্সাম কেতিয়া তোমাৰ?
আমাৰ এক্সাম ষ্টাৰ্ট হ'ব আৰু।
অ আমাৰতো শেষ হৈ গল।
এসপ্তাহ মান পিছত।
আমাৰ শেষ হল।
অ', শেষ হ'ল নেকি?
উম, শেষ হৈ গ'ল। এবাৰ চাগে ছেম, এবাৰ চাগে তুমি ফিফছেম ন?
নাই মই ছিক্সছেম পামহে এইবাৰ।
এইবাৰ ছিক্সছেম?
অ'।
এইটো কি ফিফথ চেমৰ এক্সাম?
ফিফচেমৰ একজাম দিম মই, আহি আছে।
এইটো যে, এসপ্তাহ পিছত?
অ', অ', পিছত মোৰ ছিক্সছেম আহিব।
অ', ডিগ্ৰী কমপ্লিট হ'বই আৰু।
অ', হৈয়ে যাব। তোমাৰ, তোমাৰ কোন চেম এইবাৰ?
ছেকেণ্ড চেম, এইটো মানে ছেকেণ্ড চেমৰ একজামটো দিলোঁ কালি। শেষ হ'ল, থাৰ্ড চেম
আতচ্ছা, থাৰড ছেম পাবাগে।
উম।
ঠিকে আছে, কেনেকুৱা লাগিছে কৰ্চ বিলাক?
ভাল লাগিছে, ভাল লাগিছে।
ভালে লাগিছে ন?
থাৰ্ড চেমটো মানে পেইত ইষ্টুডেটাৰ কাৰণে থাৰ্ডচেমৰ ত' চাগে হেৰি হয়, এডমিচন হয়।
এডমিচন হ'ব অ', থাৰ্ড চেমত এদমিছন হ'ব, ফিফ চেমত হয়, এডমিছন।
মানে থাৰ্ড চেমৰটো তোমাৰ হেৰি আ, যোনটো পে-পেইডটো দিছিলোঁ প্ৰথমে এমাউণ্টো যোন টো, সাত হাজাৰ, আঠ হাজাৰ তেনেকা থাকে সেইটো আকৌ থাৰ্ড ছেমট মাতিব লাগিব ন?
সেইটোৱে দিব লাগিব বা কমিবও পাৰে।
অ'।
কমিব চাগে, মোৰ মতে কমিব, আমাৰ কমিছিলে।
প্ৰতেক চেমতটো এনেহলে দুই হাজাৰ মান লাগে।
আমি চেভেন ঠাওজেন মান দি পেলাই ফাৰ্ষ্টত এদমিছন কৰিছিলো। পিছত আমি যেতিয়া আকৌ থাৰ্ড চেমত এদমিছন লৈছো, তেতিয়া আমাৰ ফ'ৰ ঠাওজেন লাগিছে।
অ', কম লাগিছে।
অ', চ' তোমালোকৰো কমেই লাগিব
কিন্তু চেক চেকেণ্ড চেমত যেতিয়া এডমিশন কৰিছিলো তেতিয়া দুই হেজাৰ লৈছিলে।
তেতিয়া এডমিশন তেতিয়া খালী এডমিশন কৰিছিলা। আৰু চেকেণ্ড চেমত একচুৱেলি এডমিশন নহয়
এইটো চেন্ট্ৰেল ফিজ হয়।
চেট্ৰেল ফিচ হয় আৰু আজি কালি মানে ওৱান ইয়াৰ ওৱান ইয়াৰ কৰি দিছে দুটা দুটা চেমকে
অ
অ অ সেইটোতো মেইন এডমিচোনটো যোনটো পইচা বেছিকে লয় আৰু এনেহলে প্ৰত চেমত ফি সেইটো,
ফিজ বিলাক অ চেন্ট্ৰেল ফিজ, চেণ্টাৰ ফিচ ল'ব, তোয় আমাৰ এনে চেটাৰ ফিচ উঠে লৈছিলে
আমাৰো তেনেকাই লৈছে আমাৰ অ চাগে ফৰ হাড্ৰেড মানে লৈছে।
ফ'ৰ হাণ্ড্ৰেড লৈছে আমাৰ,
অ আৰু কলেজত কলেজৰ ফিজতটো আমাৰ ছখন হৈছিলে আৰু চামাৰ্থৰো হেৰি আছে আকৌ ফিচ আছে
সেইটো জোগাই ফৰ্ম ফিল লাপত কৰিছিলা নেকি
অহ অ'
চামাটোত ফৰম ফিলা ফট ফিটিন হাড্ৰেড মান লাগে।
উম তেনে তা
এইবিলাক আৰু চেমে থাকে ন এইবিলাক চেছেমে থাকে
চেমে থাকে চাগে আছোৰ অকণ কম খং লয় মে বি নাজানো ইমান
আৰছোট নহয় ধৰা মানে যদিষ্ট বা ইচটিমটো প্ৰাইভেট তেতিয়া হলে অল বেছি লাগে।
অ তুমো প্ৰাইভেট সেইটো বেলেগ ন ফ্ৰেণ্ কেইটা আছে না ই প্ৰাইভেট নহয় যে ততোৰ চাগে অকনমান কম বেছি কম বেছি নহয় চাগে
নাই মোৰ প্ৰাইভেট নহয়তটো মোৰ গমেন্ট হয়
অ তুমি তুমি অ আচ্ছা আচ্ছা। আচ্ছা। মই প্ৰাইভেটত
আচ্ছা তাৰ কাৰণে চাগে অলপ বেছি দিছিলো।
উম সেইতোয়ে। কি দি ভাত খালা ভাত খালা নে?
নাই মই ভাত নাখালো আৰু আহি। ইমান গৰমত কি ভাত খাম আৰু।
উম গৰমত মানে ভাত নাখায়।
নাই মানে খাব খাব মন নাযায় না ইমান সেইটোৱে গৰমৰ পৰা আহি আৰু খাব মন নাযায় পানী খাব মন যায় বেছিকে পানী খালে পেট ভৰি যায়
অ সেইটো পইচা বচ চাব পাৰি মানে এইটো ধান্দাত পইচা বচি যায়
অ পইচা বচি যায় অ মানে গৰম দিন আহিলে মানে মানুহৰ ছেভিংছ টো মানে হয় ন
অ কম খাই না মানুহ ছেভিংছ হয়
উম সেইটোৱে আৰু গৰম দিনত চবে দালি ভাত খায় দালি আৰু এই নেমু দি পেলাই খায়
অ এইটো একচুৱেলি ভাল আকৌ
তাকেটো ভাল
গৰম দিনত মাংস মাছো কম খাই অকনমান মাছ খাই, মাংসটো কম খায়।
অ' গৰম বুলি।
উম।
আজি আকৌ আমাৰ কলেজত লেমন কি হৈ আছিলে। লেমন টিৰ লেমন টি, লেমন টি খাব মানে চবে
আচ্ছা, আচ্ছা।
মানে যিটো চাহপাত দি পেলাই চাহ বনাই গাখীৰ চাহ যিটো টো বনাই সেইটো নহয় মানে লেমন টি খোৱা চলি আছিলে।
উম।
কি বনাইছে আজিৰ ঘৰত?
পিছত তুমি ভাত খালা?
নাই খোৱা
অ'। তুমি কিয় খোৱা নাই?
ৰাতিপোৱা খাইছো, দু খো-খোৱা নাই।
ৰাতিপুৱাৰটো কিহেৰে খালা?
এইটো ভাতকেৰেলা যে
উম।
ভাতকেৰেলা পিটিকা মানে ভাত পিটিকা
আচ্ছা, ভাত কেৰেলা দি ভাত খাই দিলা।
অ' মেটচিং মেটচিং।
ঠিকে আছে।
পিছে কোৱা, পঢ়া শুনা কেনেকুৱা চলিছে?
চলি আছে আৰু চলা নাই মানে, চলিব আৰু, আৰু দুই তিনি দিন মান। পিছত, এতিয়া ফেয়াৰবেলৰ হাৱা লাগে আছে আৰু ফেৰৱেলটো গ'ল। এনে আস্তে আস্তে কমিব।
থাকে এইবিলাক আকৌ কি?
অ' সেইটোৱে মানে আৰু।
কিবা হৈয়ে থাকে মানে। প্ৰত্যেক বছৰ কি কিমান দিন পিছে, কিমান দিন পিছে পিছে ফেয়াৰবেল হৈ থাকে।
ছমাহ পিছে পিছে ফেয়াৰবেল আৰু ফেচাছ আহে।
উ কিন্তু হেৰি ফ্ৰাষ্ট ইয়াৰ ফ্ৰেচাছ আকৌ, এবছৰ পিছে, পিছে আহে।
অ' ফেৰৱেলটো আহি থাকে আৰু।
উম।
চবৰে ফেয়াৰবেল হৈ থাকে। কোৱা তাৰপিছত। মা- দেউতা ভাল ঘৰত?
উম, চব ভাল। একদম ভাল আছে, তোমাৰ ভালনে?
অ', ভাল। তুমি হেৰি
ঠিকে আছে বাৰু। হা?
বেংগলী হয় ন তুমি?
অ', বেংগলী, তুমি?
মই বিহাৰী হয়।
অ', মই বেংগলী, বিহাৰী বেংগলী মিক্স কৰি কথা পাতিব পাৰি ন আমি।
পাৰি।
অ'।
লিচি চৌখা খাওগে, লিচি চৌখা।
লিচি চৌখা কেচা হতা হে, আমিটো জানতি না।
এইটো মানে এ, ট্ৰেডিশনেল কব পাৰি মানে, ভাল লাগে খাই, অকন টেঙা টেঙা হয়।
আচ্ছা। ঠিক
হ'ব দিয়া তেতিয়াহ'লে আৰু। উম। দিয়া, বাই বাই।
বাই বাই।